কি কৰি আছা?
কিবা কৰি আছিলে? মাততো আহিছে নে? মাতটো আহিছে ন? কি মাততো আহিছে?
অ' আহিছে, কি কৰি আছা তুমি?
অ, মই অ, মই এনে আছিলো ৰ'ব, আপুনি কি কৰি আছে?
খালা?
ভাত খালো। আপুনি খালে? মাতটো আহিছে নে?
ভাত খালা?
আহ।
অ, এই ময়ো এনেই বহি ফালে মোবাইলটো চাই আছিলো। আচলতে কি হয় মোবাইলত বহুতো কিছুমান ঘটনা দেখা পাই বেয়া লাগে, আচলতে এই যে চোৱা অৰুণাচল ধুবুৰী বানপানী চলি আছে। সেইবোৰে চাই আছিলো অলপ বেয়া লাগে আচলতে বানপানী হ'লে এনেকে ওৱা হয় এখন ঘৰ এখন ধ্বংস হৈ যায় আচলতে উঠি অহা ঘৰ এখন।
এ আপুনি ঠিকেই কৈছে। আমাৰ এই গুৱাহাটী চোন গুৱাহাটী এনে স্মাৰ্ট চিটি বুলি কৈ দিয়ক চোন। কিন্তু অলপমান বৰষুণ আহিলে গোটেই চোন ডুবিয়ে যায় গুৱাহাটী।
অ'।
আচলতে এইবোৰ কেনেকুৱা হয় জানা, আমাৰ মানুহ বোৰৰে আচলতে কিছুমান ভুল বুলি মই ভাবো, তুমি ভাবাচোন গুৱাহাটীতে ধৰি লওঁ, সকলো লেতেৰা বস্তু নৰ্দমাত পেলাই আচলতে নৰ্দমাবোৰ বন্ বন্ধ হৈ গৈছে। তাৰ ফলত এনেকুৱা হয় এজাক বৰষুণতে যেন গোটেই বানপানী হৈ যায়, সেনেকুৱা হয়। নে কি কোৱা?
এ আপুনি ঠিকে কৈছে। আৰু নে সেয়ে আৰু জাবৰ এই ঘৰৰে জাবৰ-চাবৰ আপোনাৰ নদী ন আসৰ নালাটোতে পেলাই দিব নহয়। সেই পেলাই দিলে সেইগিলা গোটে জমা হৈ যায়। জমা হৈ কিনে আৰু বৰসু ন আৰু বৰষুণ দিদি আৰু তাৰে পানী ওলাই আহে নালা চালাৰ পানীয়ে ওলাই আহে।
আহ আৰু কি হৈ জানা? আচলতে বানপানী হ'লে কেনেকুৱা বুলি কোৱা আচলতে বহুত দুখ লাগে। আমাৰ ইয়াতো হৈছিল বাৰু দুহেজাৰ চাৰি চনত। ৰ বহুত ডাঙৰ বানপানী হৈছিল। কিন্তু সেইবাৰৰ দৰে আৰ হোৱা নাই মানে। আৰু কিছুমান জেগাত তেনেকু কুৱা হয় যে প্ৰত্যেক বছৰে বছৰে বানপানী পায় সিহঁতে। দুখ লাগে আচলতে কেনেকুৱা হয়। ঘৰত ধৰি লও হাঁহ-মুৰ্গী এইবোৰ আমি পুহো। লে বানপানী আহিলে যেন সকলোবোৰ ধ্বংস হৈ যায়, নে কি কোৱা?
তাকে, আপুনি ঠিকে কৈছে। এই তাৰ কাৰণে আৰু সেয়ে চৰকাৰে কিবা-কিবি অকণমান ব্যৱস্থা ল'ব লাগে। অলপমান আধ ধুনিক কিছুমান আজিকালি থাকে নহয়। সেইবোৰ অকমান ব্যৱস্থা ল'ব লাগে। উ আৰু আমাৰ মানুহেও বুজিব লাগে দিয়চোন। অকল চ কাৰৰে কথা নহয়।
আৰু কেনেকুৱা হয় জানা মই ভাবো আৰু অসমখন চাগে বানপানী মুক্ত নহ'ব চাগে আজি সৰু পৰা আমি শুনি আহিছোঁ বানপানীৰ কথা আচলতে পাইও আহিছোঁ নিজেও পাইছোঁ। তেনেকুৱা আৰু সৰু ল'ৰা ছোৱালী হওঁক বৃদ্ধাবিলাকক সিহঁতলৈ আচলতে আৰু বেছি বেয়া লাগে, তেনেকুৱা হয় বানপানীৰ ফলত বহুতো লেতেৰা বস্তু আহে তাত তাৰ পৰা কেনেকৈ বহুত নানা ধৰণৰ বেমাৰো আমাক দেখা দিয়ে নে কি কোৱা।
হয় আপুনি ঠিকে কৈছে সেয়ে আৰু বান আৰু কাৰণ চাব আজি বানপানীৰ পানী অকল মানে কি চব লেতেৰা পানীহে আজিকালি, এই যে ক'লো মই নালাই চালাই এইবোৰ কিবা বোলে লেতেৰাবোৰ পেলাই দিয়ে সেইবোৰৰ পৰা আৰু পানী জমা হয় যাতে আৰু সেইবোৰে ওলাই আহে। এ সেই সেইবোৰ সেইকাৰণে সেই লেত লেতেৰা পানী যদি গাত লাগে আপোনাৰ বেমাৰ মানে বহুত ভয়ংকৰ বেমাৰ হ'ব পাৰে আৰু। আৰু অকণ মানুহ মানে কি মানুহৰো নিজ নিজৰ মানে মানুহে অলপমান বুদ্ধি চুদ্ধি লগাই কিনে ক'ৰবাৰ পৰা বাচি যাব কিন্তু এই জীৱ জন্তুবোৰ জীৱ জন্তুবোৰ সেয়ে মানে পানীয়ে য'ত লৈ যায় সিফালে বা বাঢ়ি থাকিব কিমান জীৱ জন্তু মৰে। সেইবাবে আমি অলপমান মানুহবোৰ সচেতন হ'ব লাগে আৰু।
আৰু কেনেকুৱা আৰু কেনেকুৱা হয় জানা চাবাচোন তুমি শিবিৰত যায় মানুহবিলাকে শিবিৰত থাকিবলৈ। তাত কিন্তু পৰ্যাপ্ত পৰিমমানে সিহঁতে সুবিধাটো নাপায় কেনেকুৱা হয় তাতে অলপমান খাবলৈ বস্তু দিয়ে ধৰি লওঁ চিৰা হওঁক কিবা কিনি আচলতে মই ভাবো অলপ চৰকাৰখনে গুৰুত দিব লাগে কেনেকুৱা ধৰণ হয় আৰু চাবাচোন কি বুলি কয় হেৰি খোৱা বস্তু যিকোনো ধৰণৰ খোৱা বস্তু দিলে আচলতে মানুহখিনিয়ে খাব নোৱাৰে অলপ উপযুক্ত খাদ্য দিব লাগে আচলতে নে কি কোৱা।
হয় আপুনি ঠিকে কৈছে আৰু তাৰ ফলত মানে বানপানীৰ ফলত মানে আপোনাৰ দুখীয়া শ্ৰেণীৰলোক মানে মানুহ খুনিৰহে মানে অলপমান বেছি মানে সেই অপকাৰতো হয়। কাৰণ ধনী মানুহেটো বিল্ডিং বনাই বিল্ডিঙৰ ওপৰত থাকিব পাৰিব। এই দুখীয়া মানুহবোৰৰ ঘৰ চৰ এনেই সিহঁতৰ ধন খিনি মানে পৰ্যাপ্ত ধন খিনি নাথাকে, আৰু তাতে সিহঁতৰ মানে আশ্ৰয়ও নোহোৱা হয় কৰে বানপানীৰ খে বানপানীৰ বাবে সেই মানে মানে চৰকাৰে ধ্যান দিব লাগে। এতিয়াতো সেইটো চৰকাৰক আমি আমি আমি মানুহখিনি জনাব লাগিব দিয়কচোন। আৰু সিহঁতেও অকমান বুজিব লাগিব।
হয় তুমি একদম ঠিক কথা কৈছা আৰু কেনেকুৱা হয় চাবাচোন এই বানপানীৰ ফলত আমাৰ কেনেকুৱা হয় এই কৃষক বোৰৰ মানে অৱস্থা একদম বেয়া হৈ যায় তেওঁলোকে শাক পাচলিবোৰ যেন বানপানী সক ধ্বংস কৰি তাৰ ফলত এনেক হয় তেখেতৰ তেখেতলোকৰ তাৰ মানে উপাৰ্জনটো নোহোৱা হৈ যায় তাৰ ফলত ঋণ ল'ব লগা হয় আৰু ঋণ লৈ তেনে বছৰে বছৰে ঋণ পৰিশোধ কৰিব নোৱাৰি যেন অশান্তিৰ এটা সৃষ্টি হয় তেনেকুৱাও আচলতে আমি দেখা পাইছোঁ নে কি কোৱো।
আপুনি ঠিকে কৈছে আৰু কেৱল মানে বানপানী বুলিয়ে নহয়। বহুত প্ৰাকৃতিক দুৰ্যোগ আছে ন' এই ভূমিকম্প হ'লেও ভূমিকম্প হ'লেও এতিয়া আপোনাৰ গোটই মানে সেই বানপানীৰ নিচিনা অৱস্থা হৈ যায় মানুহৰ। ঘৰ চৰ ভাঙি যায় কিমান মানুহ আজিকালিতো গো এই গছ কাটি অট্টালিকা বনাই হৈছে সেই অট্টালিকা বোৰ গোটেই বি অ' অট্টালিকাবোৰ বাগৰি পৰে। মানুহ তাতে ওপৰত সেনে মানে মাজতে এনেকে হেৰি হৈ থাকে।
হয়।
এই সেইকাৰণে সেইবোৰ আৰু কি মানে এইবোৰ আমাৰ আমাৰ মানুহৰ বাবে হৈছে দিয়কচোন।
হয় আৰু চাবাচোন তুমি আমি অৰুণাচলৰ বানপানীৰ কথা শুনিয়ে আছোঁ টিভিয়ে হওঁক মোবাইল পাৰিলে হওঁক ভূমিস্থলনৰো হ হোৱা শুনি আছোঁ এনেকে কেনে হৈছে ঘাই পথবোৰ বন্ধ হৈ গৈছে তা ফলত মানুহৰ যাতায়াতৰ ব্যৱস্থাও যেন দুৰ্বল হৈ পৰিছে নে কি কোৱা তুমি।
আপুনি ঠিকে কৈছে আৰু চাবচোন ভূমিস্খলন হয় কিয় এতিয়া মানুহে গছ কাট কাটিব পাহাৰ কাটিব। এই গছ কাটিলেতো হেৰি গছবোৰহে আমাৰ মাটিতো ধৰি ৰাখে হয় কি নহয়। সেইতিয়া সেই গছখিনিয়ে যদি আমি কাটি দিওঁ ত' ম-ম- মাটিখিনি বাগৰি আহিবই, সেইকাৰণে আজিকালি এনেকুৱা হৈছে মানুহৰ মানে উম, জাগা নোহোৱা হৈছে নাথাকিবলৈও জাগা নোহোৱা হৈছে। বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকবোৰৰহে বেছিকৈ অসুবিধা হয়।
হয়। তুমি একদম ঠিক কথা কৈছা আচলতে আমি কেনেকুৱা গছ পুলিও আচলতে ৰোপন কৰিব লাগে নে কি কোৱা। তুমি চাবাচোন এই গোটৰ মহিলাবিলাকক চৰকাৰে গছ ৰোপন কৰিবলৈ দিছে। মই ভাবো এনে দেখাই পেলাই গছ পুলি আচলতে ৰোপন কৰিব নালাগে গছ পুলিটো ৰোপন কৰিলে নহ'ব তাক আমি পানী দিব লাগিব তেনে যত্ন ল'ব লাগিব আচলতে আমি যেনেকৈ নিজৰ ল'ৰা ছোৱালী হওঁক ঘৰখনৰ যেনেকুৱা এটা দায়িত্ব লয় আচলতে গছডালৰো দায়িত্ব ল'ব লাগিব নে কি কোৱা।
হয় আপুনি ঠিকে কৈছে সেই কাৰণ সেই গছডালে কাৰণ গছ নহ'লে আমাৰ মানুহ জীয়াই থাকিব নোৱাৰে। আৰু মানুহে সেইবোৰে কাটি থাকে, এ এতিয়া চাবকচোন এই এইয়া কি নাম কয়। এই নদীখন বিল দ্বীপৰ বিলৰ কাষৰে গছবোৰ যে কাটি দিছে এতিয়া। সেই গছবোৰ কটাৰ ফলত এতিয়া চাবচোন আমাৰ আমাৰ সেইখিনি জেগা খিনি ইমান ঠাণ্ডা আছিল লগতে কি আছে এতিয়া চাবচোন এই গৰমত থাকিব নোৱাৰি আৰু আগতে মানে তাতে কিমান চৰাই চিৰিকটি অহা আছিলে, আজিকালি মানে বিভিন্ন ধৰণ বেলেগ বেলেগৰ পৰা চৰাই আহে তাতে বা মানে থাকে কিন্তু আজিকালি সিহঁত সেইবোৰো নোহোৱা হৈছে, এইখিনি আচলতে আমাৰ চৰকাৰে কৰি দিচোন চৰকাৰে গছ কেইডাল কি কাৰণ যে কাটিব লগা হৈছে।
হয়। আচলতে তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন এই যে অলপ আজি কিছুদিন আগতে আমি শুনিলোঁ যেন জাপানৰ প্ৰধানমন্ত্ৰী আহিব যেন এনেকুৱা হৈছে যেন ৰাস্তাৰ ওপৰতে গছ পুলি ৰোপন কৰিছে। আচলতে সেনেকুৱা হ'ব নালাগে এনে কি কোৱা।
এইটো ঠিকে কৈছে আৰু চাওঁক কোনোবা এজন বাহিৰৰ পৰা মানে মানুহ আহিলে বা মান মানুহজনক অকল দেখাব কাৰণে কি আমি গছ ৰুপোন কৰিম নেকি। কাৰণ, এতিয়া চাব জাপানখন আৰু আমাৰ ভাৰত খন বহুত বেলেগ কাৰণ জাপানখন আপোনাৰ ইমান চাফা জাগা আৰু আমাৰ ইফালে ইফালে আমাৰ গুৱাহাটীখন হৈছে লেতেৰা লেতেৰা অকল এতিয়া আমাৰ অকল মানে যাওঁ কোনোবা জাপানৰ পৰা কোনোবা মানুহ আহিব সেইকাৰণে আমি আমাৰ গুৱাহাটীখন চাফা কৰিছোঁ। সেইটো কথা নহয় নহয় আমি নিজেও সদায় ৰাখিব লাগে।
হয় হয় আচলতে কেনেকুৱা হয় জানো তুমি একদম ঠিক কথা কৈছা আমি যেনেকৈ ঘৰখন যেনেকৈ পৰিষ্কাৰ কৰি ৰাখোঁ। আৰু তেনেকৈ আমি ৰাখিব লাগে বুলি ভাবি আৰু তুমি চাবাচোন এই বানপানীৰ ফলত কাজিৰঙাত বানপানী যেন জীৱ জন্তুবিলাক ৰাস্তাত ওলাই আহি এইবিলাক এনেকুৱা হয় নহয় যে মান মানুহকে আক্ৰমণ কৰিব খোজে তেনেকুৱাও আচলতে দেখা গৈছে নে কি কোৱা।
অ' আপুনি ঠিকে কৈছে সেয়ে। আৰু এই এতিয়া চাবচোন মানুহবোৰে আচলমতে জনসংখ্যা বৃদ্ধি কৰিছে। আৰু সেইকাৰণে এতিয়া মানে অকল আমাৰ প্লেইন জেগাত থাকিবও মানে জাগা ঠাই নাপায় মানুহে এতিয়া পাহ পাহাৰত সেইবোৰ মানে পাহাৰ কাটি পাহাৰ জুই লগাই গছ কাটি সেইবোৰ কৰি কিনে আমাৰ পাহাৰতো থাকিব লগা হৈছে এতিয়া যদি মানুহে উম, জীৱ জন্তুৰ জাগাত যাই কিনে থাকে। সিহঁতেও আহি কিনে মানুহক ডিষ্টাৰ্ব দিবই দিয়কচোন সেইটো সিহঁতৰ ভুল নহয় ভুল
হয় তুমি ঠিক কথা কৈছা আৰু চাবা এই হাতীবোৰে ওলাই আহি যেন মানুহবিলাক আমি মোবাইলত টিভিতে পাই থাকোতে যে ঘৰ দুৱাৰ ভাঙি পেলাই সেনেকে যেনান বহুত মানুহৰো মৃত্যু হোৱা শুনিছ নে কি কোৱা।
হয় আপুনি একদম ঠিকে কৈছে, এই বানপানীত আৰু হেৰি মানুহ বহুত মানুহ আজিলৈক মৰিছে বহুত জীৱ জন্তুও মৰিছে, সেইবাবে আমি ইয়াৰ ওপৰত অলমান মানে অলপমান সচেতন হোৱা উচিত চৰকাৰো আৰু আমাৰ মানুহো বাৰু আজি আমি এইখিনি এতিয়া সামৰিছোঁ কথা আৰু পিছলৈ আৰু কথা পাতিম।
হয় তোমাৰ লগত কথা পাতি মোৰ বহুত খিনি ভাল লাগিল আচলতে তোম পৰা নজনা কথা কিছু শিক শিকিলোঁ তুমিও চাগে মোৰ পৰাই কিশু কিছু শিকিলা, আচলতে মই ভাবো তোমাৰ আৰু মোৰ দৰে ধাৰণা বি সকলোৰে একে সকলোৱে গছ পুলি ৰোপন কৰক নে কি কোৱা।
হয় আপুনি ঠিকে কৈছে।
হয় পিছে আজিলৈ এৰিছোঁ ধন্যবাদ। হয়।